শুনিছা।
অ'।
অ' শুনি আছোঁ দিয়া অ' কি কৰি আছ? অ' পুৰা ভালকে।
ঠিক আছে।
বাকি ভাল খবৰ পাতি ভাল নে, খবৰ পাতি ভাল তোমাৰ? আছোঁ আৰু এনেকে বতৰটো এনেকে হৈ আছে, অ' বতৰো বহুত বেয়া কি কি কৰিবা ঘৰতে নে তুমি বাহিৰত? নাই নাই ঘৰতে আছো ৰ'বা এইকেইদিন বন্ধ চলিছে ন'। বন্ধ। কলেজ বন্ধ তুমি কিবা এক্সট্ৰা কিবা কৰি আছা নেকি বেলেগ। এক্সট্ৰা এনেকে একো কৰা নাই এতিয়া। অ'। ঠিকে আছে, মই এনে আছ আছোঁ বৰ্তমান। কম্পিউটাৰ ক্লাছ কৰি আছোঁ। মোৰো এইটো কমপ্লিট হ'ল ৰ'বা কম্পিউটাৰ ক্লাছটো। অ' তুমিটো কৰি আছা? মই ওৱান ইয়াৰৰতো এবছৰীয়াটো।
উম, হম, মই
মোৰ আৰু আছে তিনি মাহমান।
ঠিকেই আছে আজিকালি কম্পিউটাৰটো লাগে ন' চবতে। অ' আজিকালি যিকোনো চাকৰিত এপ্লাই কৰিব হ'লে কম্পিউটাৰটো লাগেই।
তাকে নেক্সট কি কৰিম বুলি ভাবিছা? নেক্স বৰ্তমান মই। এতিয়ালৈকে ভাবা নাই। তুমি কিবা ভাবিছাঁ নেকি? চাওঁ এনেকে আজিকালি এক্সামো হয় থাকে ন'। অ' আজিকালি চাকৰি পাবৰ কাৰণে অ' চাকৰি পাবৰ কাৰণে এক্সাম দিয়া হয়। তুমি এনেকুৱা কিবা এক্সাম ছেকযাম দিছা নেকি? এতিয়ালৈ দিয়া নাই। ডিগ্ৰীটো কমপ্লিট হ'ল। এতিয়া এলিজিবিলিটিটো আহিব ন? অ। তাৰ কাৰণেও কিবা এক্সাম এটা দিব লাগে নেকি ন? এনেকে শুনা নাই নালাগে চাগে। এনেই চাকৰি পাবৰ কাৰণে কিবা এটা এক্সাম দিব লাগে ন? গভৰ্ণমেণ্ট ত-তৰফৰ পৰা কিবা এক্সাম এটা পাতে নেকি? অ -অ এইবিলাক এ দি আৰি পাতে। অ, এনে বেলেগ এক্সাম নাথাকে আৰু। অ, মই শুনিছিলোঁ। কিন্তু মই গম নাপাওঁ ইমান কি আৰু ওপৰত কি কেনেকুৱা এক্সাম হয়?
বাকি আজিকালি বহুত খিনি নিবনুৱা হৈ গৈছে ন? অ, আজি-কালি নিবনুৱা বহুত হৈ গৈছে।
বেছি-বেছিভাগ মানুহে, বেছিভাগ মানুহে কি পঢ়া শুনাৰ মাজতে এৰি দিছে ন। ল'ৰা ছোৱালীবিলাকে।
অ, আজিকালি আহ-আহিছে বহুত খিনি এনেকে।
আহিছে, শুনিছো চৰকাৰৰ তৰফৰ পৰা বহুতখিনি মানুহক সহায় কৰিছে। চাকৰি পাব কাৰণে। বহুতে টোৱেলভ লৈকে পঢ়ি আৰু নপঢ়ে চাগে। টুৱেল্ভলৈকে যোৱা নাই। হ, মেট্ৰিক পাছ কৰিয়ে এৰি দিয়া। আজিকালি চাকৰি ওলাই, কিন্তু সেই হিচাপত নোলায় আৰু যিমানখিনি ষ্টুডেন বা লৰা ছোৱালী থাকে। অ আৰু আমাৰ গোটে ইণ্ডিয়াত যদি চোৱা যায়, তেতিয়া মানুহ বহুত বেছি। কাম কম। তাকে সেই হিচাপে কামটো উৎপন্ন হোৱা নাই আৰু। উম, কামটো উৎপন্ন হোৱা নাই। তাৰোপৰি কামটো কৰিবৰ কাৰণে যিমানখিনি জানিব লাগে বা যিমান খিনিলৈকে পঢ়া শুনা কৰিব লাগে, সিমানে বেছিভাগে কৰাই নাই। অ
বহুতখিনি মানুহৰে।
যাৰ কাৰণে মানুহবিলাকে এইবোৰ চাকৰিত হেৰি কৰিব নোৱাৰে, যোগদান কৰিব নোৱাৰে। এপ্লাই আৰু এই নিবনুৱাৰ ফলতে দৰিদ্ৰতাও বৃদ্ধি পাই গৈছে বহুতখিনি। অ নিবনোৱা কাৰণে দৰিদ্ৰতা বৃদ্ধি পাইছে আৰু দৰিদ্ৰতা বৃদ্ধি পোৱাৰ লগে লগে সেইখন যিকোনো ৰাজ্য ৰাজ্য বা হেৰি তললে গুচি যায়।
আৰু মানুহবিলাকে নিজাকে চাপ লৈ ন।
লয়। মানসিক চাপে আগৰি ধৰে বহুত খিনি, মানসিক চাপ আগৰি ধৰে কাৰণ তেওঁলোকক টকা পইচা নাথাকে ন লগত। জীৱনটো কেনেকে যাপন তেতিয়া লৈকে বহুত খিনি অভাবত পৰি যায়। উম, পৰিয়ালটো কেনেকে আগবঢ়াব বা পৰিয়ালটোৰ কাৰণে পৰিয়াল যিকোনো পৰিয়াল আগবাঢ়িব কাৰণে পইচা লাগে ন ন আৰু পইচা লাগিব কাৰণে যিকোনো চাকৰি কৰিব লাগিব। আৰু চাকৰি কৰিবৰ কাৰণে বৃত্তিটো লাগিব। তুমি এনেকুৱা কিবা স্কীল শিকিছা নেকি?
তেনেকুৱা স্কিল মানে বৰ্তমানটো মই কম্পিউটাৰটো শিকি পেলাই শিকি লওঁ। তাৰপিছত বেলেগ ক'ৰবাত হেৰি
পিছলৈ কিবা কৰিবা বুলি ভাবিছা?
পিছলৈ মই এ আই টো শিকিম বুলি ভাবিছোঁ
এ আই অ এতিয়া চলি আছে বহুত খিনি
অঁ এতিয়া এ আই বহুতখিনি চলি আছে
উম নতুন নতুন স্কিল শিকি থাকিলে ভাল আৰু আজিৰ যুগত লগত মিলি থাকিব পৰা যায়
উম তাৰে ভিতৰত এ আই টো বহুত বেছি অতি প্ৰয়োজন মানুহ কাৰণ আজিৰ যুগত এ আই টো চবতকৈ বেছি ইউজ হৈ থাকে।
উম সব
কামতে ব্যৱহাৰ কৰি আছে ন আজিকালি অ সব কামতে ব্যৱহাৰ ভাল হয় এ আই টো আজিকালিটো মানুহৰ দৈনন্দিন চলিবৰ কাৰণেও এ আই চেট জি পি টি ক্লাউড এইবোৰ ব্যৱহাৰ কৰে তুমি কৰা নে পঢ় পঢ়া শুনাত ইউজ কৰা নে কৰোঁ বহুতখিনিয়ে কৰোঁ বিশেষকৈ পৰীক্ষাৰ সময়ত
ময়ো পৰীক্ষাৰ সময়তে কৰা যায়।
এতিয়া পৰীক্ষাৰ সময়ত সেইবোৰৰ বেছিকৈ ইউজ কৰা হয় কাৰণ তেতিয়া আৰু সুধিবৰ কাৰণে ছাৰ বাইদেউ লগত নাথাকে। বা লগৰ লৰা বা ছোৱালী চবেও নিজৰ নিজৰ পঢ়ি থাকে। সেইকাৰণে নিজে কিবা বুজি নাপালে সহায় কৰিবৰ কাৰণে ছেট জি পি টি এ আব চৰি উ বাকী তুমি ল অ তোমাক দীঘলকৈ লাগে চুটিকৈ লাগে সহায় বহুত খিনি সহায় হয় মানে তুমি কিবা এটা বস্তু নেজানা বা শিকিব খুজিছা নতুনকে গোটেইখিনি তুমি এ আইতে মাৰি দে ওলাই দিয়া গোটেইখিনি গম পোৱা যায়
উম
এ আই টোৱে মানুহক বহুত আজিকালি চৰকাৰে চাকৰি উলাইছে ন বহুত খিনি চৰকাৰে বহুত বহুতখিনি চাকৰি ওলাইছে কিন্তু বহুতখিনি মানুহে গমো নাপায় ন সেইবোৰৰ বিষয়ে
উম
আৰু বহুত খিনি মানুহ নপঢ়েও ন পঢ়া শুনাটো বাদ দি দিয়ে মাজতে উম পঢ়া শুনাটো বাদ দি দে মাজতে যাৰ কাৰণে আগবাঢ়িব নোৱাৰে
উম
তাৰ কাৰণে নিবনুৱা সমস্যা বহুত। সেয়েহে তুমি নিবনুৱাৰ ওপৰত কি বুলি ভাবা? মই নিবনুৱাৰ ওপৰত মইতো ভাবো প্ৰথমতে নিবনুৱাবিলাক গতিকে প্ৰথমতে যোনটো আমাৰ সৰুৰ পৰা ডাঙৰ হোৱালৈকে যোনখিনি বৃত্তি লাগে
উম
সেইখিনি সকলো ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ কৰিব লাগে। তেতিয়াহে এখন এখনকৈ চাৰ্টিফিকেট পাব সেই চাৰ্টিফিকেটকেইখন পালেহে তুমি আগবাঢ়ি যাব পাৰিবা নতুন চাকৰিত এপ্লাই কৰিব পাৰিবা
উম উম
তেতিয়াহে নিবনুৱা সমস্যাটো কমিব কাৰণ তুমি বৃত্তি নোহোৱাকৈ তুমি কত
একো চাকৰিত তুমি যোগদান কৰিব নোৱাৰা উ
উম ঠিক ঠাক হৈছে ৰবা
সেইকাৰণে শিক্ষাটো বহুত প্ৰয়োজনীয় মানুহক। বৃত্তিটো কৰি ল'ব লাগে আৰু পঢ়া শুনাখিনি। অ' পঢ়া শুনা খিনি পঢ়ি ল'ব লাগে। আৰু যিবিলাক স্কিল উলাই থাকে কৰি ল'ব লাগ চাৰ্টিফিকেটো ৰাখি থ'লে ভাল। পিছলৈকে কামত আহিব। অ' চাৰ্টিফিকেট খন ৰাখি থ'লে পিছৰ লৈ বহুত কামত আহিব। আৰু আজিকালি বেছিভাগ চাকৰিত জৈন দিব। লৈ গ'লে তেওঁলোকে এক্সপিৰিয়েঞ্চৰ কথা সোধে। তেতিয়া যদি তোমাৰ ওচৰত যদি। কম্পিউটাৰৰ ওৱান ইয়েৰৰ চাৰ্টিফিকেটখনো যদি থাকে তোমাৰ বহুত সহায় হয়। আজিকালিতো এইটো কম্পালচৰি টাইপে হৈ গৈছে লাগে আৰু চবতে। অ' চবতে লাগে কম্পালচৰি। আৰু আমাৰ ইয়াতে জনসংখ্যাটো বহুত খিনি ন বৃদ্ধি পাই যায়। অ' জনসংখ্যা বহুত বৃদ্ধি পাই যাই আছে, তাৰ হিচাপত বৃত্তিও সিমান মানুহে নলয়। ওলোৱাও নাই। অ' অ'। বাকী তোমাৰ মতে? অ' বৃত্তিটো মানুহে কিমানখিনিলৈকে ল'ব লাগে মিনিমাম।
বৃত্তি মানে?
পঢ়া শুনাটোৰ কথা কৈছা নে কামৰ কথা? পঢ়াশুনা। কথা কৈছো যে কিমানখিনিলৈকে ল'লে তেওঁলোকে আগলৈ আগবাঢ়ি যাবলৈ সহায় হ'ব। সেইটো নিজৰ নিজৰ ওপৰত ডিপেণ্ড কৰে আৰু পৰিয়ালটো যিখিনি মানলৈকে পঢ়াব পাৰে বা পঢ়িব পাৰে। বৰ ইচ্ছাটো থাকিব লাগিব উ নিজৰ ইচ্ছাউটো থাকিব লাগিব। পৰিয়ালৰ ওপৰতো কথা কিমানখিনিলৈকে পঢ়াব পাৰে। কাৰণ এজন সৰু ল'ৰা বা ছোৱালীয়ে পঢ়া শুনাটো নিজৰ পৰা গোটেই। কমপ্লিট কৰিব নোৱাৰে ন, কাৰণ এখন বিদ্যালয়ত যদি নাম লগাবলৈ যায়, তেতিয়া অলপ পইচাৰ প্ৰয়োজন হয়।
উম। মোৰ হিচাপততো এতিয়া ডিগ্ৰীটো ডিগ্ৰীলৈকে কৰিব পঢ়ি ল'ব লাগে চবেই। তাৰে পিছত পাৰট টাইম কৰি কেনে হ'লেও কিবা কচিং চচিং এটা লৈ ল'ব লাগে। স্কিল এটাও হৈ গ'ল কামো কৰি আছে অলপ চলপ এনেকৈ।
উম। পৰিয়ালটোকো অলমান চাপৰ্ট কৰিব পাৰিব সহায় কৰিব পাৰিব, আৰ্থিকভাৱে। অ' ঠিকে কৈছা।
আজিকালি বহুতে পাৰ্ট টাইম কাম কৰা হৈছে। কিন্তু, তেওঁলোকে পাৰ্ট টাইম কাম কৰাৰ ফলত কি হৈছে পঢ়া শুনাটোৰ পৰা। আঁতৰি গৈছে। এবাৰ পইচাটো আহি গ'লে, তাৰমানে পঢ়া শুনাত মন নোহোৱা হৈ যায় ন। অ' সেইটো মানুহে চাব লাগে সেইটো। সেটো ফেমিলীয়ে নিজে চাব লাগে। অলপমান যে ল'ৰাটোৰ বা ছোৱালীজনী কোনফালে গৈ আছে।
উম। চকু দিব লাগে অলপমান।
কি কৰি আছে পইচাখিনি। উম, পইচা খিনি কি কৰি আছে। আৰু আজিকালি বেছিভাগ ল'ৰা ছোৱী। বেয়া হেৰি সংগত পৰি পেলাই বেয়া বস্তু খাবলৈ ধৰে।
উম, উম।
সেইবোৰৰ ওপৰতো চকু দিব লাগে মাক দেউতাকে।
এনেই কি কি স্কিল শিকিলে তোক ভাল হ'ব?
নে আজিকালিতো ব বৰ্তমানটো কম্পিউটাৰটো একদম কম্পালচাৰী সেইটো শিকিবই লাগে, চাৰ্টিফিকেটখন ছেকেণ্ডটো হ'ল, দ্বিতীয়টো হ'ল তুমি যদি এ আইৰ ওপৰত যদি অলপ হ'লেও ন'লেজ স্কুটাই লৈ পেলাই যদি চাৰ্টিফিকেট এখন গোটাব পাৰা তেতিয়া হ'লে তো আৰু এ, ভাল। আৰু আজি আজিকালি বহুত চাইডত যেনে গুগল মাইক্ৰ'চফ্ট এইবোৰে নিজৰ কৰ্চ নিজে চেল কৰি আছে নিজৰ ৱেবচাইটবিলাকত। সেইবিলাকত গৈ পেলাই তুমি ফ্ৰীতে কোৰ্চ শিকি পেলায় চাৰ্টিফিকেটখনো গোটাই লব পাৰা।
অ', অ' ময়ো শুনিছোঁ ৰ'বা।
কিন্তু মানুহবিলাকে অকল আজিকালি কি কৰে ভাবে কি এইবোৰ এনেই কৈ থাকে। হেইবোৰ এপ্লাই কৰিব গ'লে পইচা লাগিব। কিন্তু যদি ফ্ৰী ক্লাচেছ কৰে যদি মানুহে এনেই ভাবি থকাতকৈ যদি এপ্লাই কৰি পেলাই কৰিয়ে চাই পইচা নেলাগিলেও যদি কৰি চাই তেতিয়াহ'লেতো পাই যাব ন'?
উম, উম। আৰু আজিকালি ডাটা এনালিষ্টিছটোও বহুত চলি আছে।
অ' ডাটা এনালিচ বহুত চলি আছে। আৰু এ আই অহাৰ পিছত কি হৈছে ডাটা এনালিছটো বহুত সহজ হৈ গৈছে।
হ।
যদি তুমি এ, কিছুমান কামত এ আই ডিয়ে ডাটাটো এনালাইছ কৰিব পাৰে। অ'। অ'। ডাটা এনলাইছটো চব জাগাতে লাগে আজিকালি। অ' চব জাগাতে লাগে বেছিভাগ ডাঙৰ ডাঙৰ কোম্পানী হেৰি চবতে লাগে। সেইটোয়েই।